অ- অ- অ মই জিমত আহিছিলো। তাৰ পিছতে এই জিমত কৰি মেলি পেলাই আহিছো বাকী ভাত পানী খালি নাই।
অ, ভাত পানী ভাত পানী মানে মউ জিমতেই আহিছো এই এশ পঞ্চাশ কেজি লেগ পিচ মাৰি আছো। অ, হাগলী চত আহিছো। মই হাৰগুলিছত ত তই কোনখনত গৈছ? তই কোনখনত গৈছ অ, মই হাৰগুলী ছেকেণ্ডখনতছো।
অ - অ - অ মই ফাৰ্ষ্টখনতে আছো ৰবো আচ্ছা বাকী ঘৰ ভাল।
ভালেই - ভালেই তোৰ?
অ, মোৰ বঢ়িয়া - বঢ়িয়া এইটো ভাত চাত খালি নে?
ভাত এ ভাত খোৱা নাই গৈ পেলাই ভাতটো খামগে আও তই ভাত
মই খোৱা নাই - খোৱা নাই মই ৰাতিপুৱা সোনকালে শুই উঠিলো মানে সাতটাতে উঠিলো।
অ',
শুই উঠি পেলাই এনেই ৰেলক অকণমান চালো ৰৰিলত এনেই অকমান - অকমান এনেই ৰীলবোৰ চাই পেলাই লগৰখিনিলৈ শ্বেয়াৰ কৰিলো। তাৰপিছত অ, এঘন্টাৰ পিছত মোক মুখ খন ধুলো মুখ খন ধোৱাৰ পিছত এনেই কিবা কিবি মানে চাহ খাই লৈ পেলাই ধুনীয়াকৈ আহিলো। তাৰপিছত চাহ খাই অহাৰ পিছত এই কিবা ঘৰত ৰসগোল্লা এটা আছিলে ৰসগোল্লা টো খাই দিলো।
অ- অ।
তাৰ পিছত ৰসগল্লাটো খোৱা তাৰ পিছত মানে এনেক ধুনীয়াকে গুচি আহিলো আৰু জিমলে তাৰ পৰা জিমতে আজি চল্জাৰ মাৰিলো। বেয়া পাম উঠিছে।
অ, মইেই মই লেগ পেষ্ট কৰিছো তিনিশ কেজি
তিনিশ বঢ়িয়া - বঢ়িয়া আজি মানে কি ধুনীয়া পাম বাঢ়িছে ন।
অ, সেইটো মোৰ লেগৰো পোৱা মাৰি গ'ল তাৰপিছত চল্জাৰ মাৰিছো চাৰিশ কেজি
অ - অ চ চল্ডাৰ চাৰিশ কেজি ভাল
ভঙা নাই ব এতিাল তেনেকে
অ- অ - অ ঠিকে আছে তেনেহলে তাৰপিছত এইটো ভাবিছো এনে আমি লগৰকেইটাই ফুৰিবলৈ যাও বুলি।
অ, এই কত যাবি এতিয়া
এই এ ডুবাইৰ ফালৰ পৰা আহোগৈ নি?
এ ডুবাইতো সেত আছে ইউ এত যাও আমি
ই ইউ এছ - এ ইউ এছ এ মই কালি গৈ আহিছো আকৌ ইউ এছ এত মানে মোৰ এই মিটিং এখন আছিলে অ মিটিংখনৰ পৰা আহিলোগৈ
অ, ম মোৰ ম ডনাল্ড ট্ৰাম্পৰ লগত মিটিং এখন আছিলে মানে।
অ - অ ত তেনে অ, তেনেহলে তোৰ কামতে আমি যাব পাৰিম আমি অনুভৱ মই আমি
অ মই মই ফ্লাইটৰ ফ্লাইটত
ৰকেটত এইটো নাাজাওঁ নি ফ্লাইটত যামওঁ মানে ৰকেটত গ'লে সিহঁতে নিজে মানহে সিহঁৰ মানে আমি যাক লগ কৰিব ত নিজে মানে আনকমফৰ্টেবল ফিল কৰিব পাৰে ন
একদম মোৰ ভাইে আনিছিল না
যিয়ে নহ মানে আ আনকমফৰ্টেবল ফিল কৰিব পাৰে আৰু অ অ অ আহ অ আচ্ছা অঐ বাকী তোৰ দাদাৰ বিয়া কি হ'লগে মানে কইনাটো একচলে কেতিয়াকৈ
চাগে আৰু ছমাহ সাত মাহৰ সমূৰত
অ অ আমি সেইকেইটা সেইদিনটো উৎপাত কৰিম উ দাদা দাদা কিন্তু সোনকালে বিয়াখন পাতি দিলে আৰু তাকে ভালে ভাল ছোৱালীজনী পাইছে বিয়াখন পাতিলে ঠিকে আছে বাৰু
অ ডাঙৰ দউতাই বিয়া এটা আহিবি নহয়
ডাঙৰ ডাঙৰ বিয়া যাবই অহি কেলে নাযাম আকৌ
দাঙনে দে প পই কই ন লব যাবি নাই
নগ'লে হ'ব নিক
ডাঙৰ দা বিয়া আৰু তটো ককা ঢুকাতটো ছয়মাহ হৈছে সদিনাখন আৰু ছমাহ মান আছে চাগে
উম সেই তেতিয়াও আৰু মানে আঠ মাহ আৰু নমাহ তেনেকে ধৰি থওঁ আৰু
অ মোৰ লেম্বৰখন লৈ লম মোৰ লগতে আহিবি
অ তাকে তেতিয়াও বেলেগে আকৌ জ্বলিব নহয় মুখ চুট লগাই দিয়ে বা
এইটোও হয় ব চুৰটো হৈ যাবলৈ আছে ন
অ ইনেো আমাৰ ওপৰত মানুহবিলাকৰ চকু বেছি উম বাকী আজি কি কি কৰিলি সেইটো কোৱা হ'ব
আজি কি আজি এই তোৰ শু় উঠা দেৰি হ'ল অকমান ত তোৰ পাতে কল কৰি আছিলে
অ অ অ কি জি বান্ধিব লাগ অ জুবৰাজো আহিছে নি
অজু বাজু আহি আছে
অ অ সেইি সি কি কাৰণে আহিছে এনেইহে এইটো
এইটো ইনে এ পাঁচ কেজি পাঁচ কেজি দাঙিবেল লৈ তিনি কেজি দাঙি
উম উম আমি কেইটাই কিনে চাৰি এশ পাঁচশ ডাৰ স তিনি কেজি চাৰি কেজিতে আছেনেে
অ এই তিনি কেজি চাৰি কেজি
অ সেইটো কি বুলি চ চব বাটতে আমি ভাবিছিলো মানে মোৰ বিৰাট কৰি লও ওৱান এইটৰ মানে অলপ কি বুলি শ্বেয়াৰ মানে দুটাই মানে পাটনাৰ বহিম বুলি ওলাই আছিলে তাৰপা ভাবিছিলো এই অন ব্ৰহেতে লৈ যাওঁ কিন্তু নিনোৱে নি সেইক
মই আছো মই আছো মই আছো মই একদম ভাল মোৰ একদম ভাল চিনাকি হয়
অ নহ নহয় মানে অনুপমহঁ নিম বুলি ভাবিলো কিন্তু সিহঁতৰ লগত গ'লে আকৌ সিহঁতে অভদ দামি কৰিব কাৰাত নিজৰ ইজ্জতটো যাব উম কিনো কম আৰু এই অৰ্থ নাইকিয়াবোৰ উম অনুপমে বোলে এইটো অনুপম বোলে দৰ্জাখন এনে পাই থৈ গুচি গৈলে তাৰ বোলে প্ৰেছাৰ কুকাৰটো হে ইমান চুৰ কৰি নিলে
ত পেছা কছো ব'ল নাই
অ তাৰপা এইটো স তাৰ মামায়েক আছিলেহি তাৰ পিছত ম মমায়ক থাকোতে মানে এনেকুৱা হল যে কি কয় মমায়ক থোৱাৰ কাৰণে মানে লগৰ এটাৰ পৰা আনি থৈছিলে কুকাৰটো তাৰ পিছত এতিয়া লগৰ টো লগা হ'ল তাৰ পৰাৰা সিদিনাখনি মমাইে সি তালৈ কল কৰি সি ৰিচিভ কৰা নাই ছাৰ মমাই কলে কল কৰি কুকাৰটো লৈ আহিলেহি।
অ'
তাৰপিছত মমায়েকেতো এনো কবই কিতাপ ভাত বনাবলৈ কুকাৰটো লাগিবই। মমায়কতোন্তো মাকাহহঁক কবই চুৰ কৰিলে বুলি। নাই বুলি ই কুকাৰটো তেতিয়া বাপেকে বোলে খুব জায়িললে তাক।
সচাকে নে কি?
অ, আকৌ।
এতিয়া। ৰুমৰ পৰা মানে সি ইয়াত নাই নেকি?
সেই ৰুমত মানে মমায়ক তাৰ ৰুমত আছেগে।
অ, অ।
সেইটো কথা।
অ এই সেইটো মানে তাৰ ৰুমত পৰা লৈ গ'ল মানে।
অ কোনোবা চুৰ কৰি লৈ গুচি গ'ল তাৰ নিজৰটো।
তাৰ তাৰ মানে এতিয়া মানে সি। যোনতটো মানে ৰুমত থাকে ন সেইটো মই প্ৰাইচতটো কম যে। সেটো কাৰণে ত চুৰতটো বেছি হয়। তাৰ মই পাইচ কম বুলি গ'ম পাওঁ নাই পোন্ধৰশ। ত তাকে এ দিয়া।
হে কি ঘৰত কিমানত কিমান বুলি কৈ থৈছে।
নাজানো সি মোক কোৱ মতে পোন্ধৰশ বুলিয়ে কৈছে।
অ তেনেকে সি পইচা খুব মাৰি চাগে তেনেহ'লে।
কেনেকে মাৰিব।
প পচ্ছিশ বুলি ক'লে চোন দেখা দেখি এহেজাৰ মাৰিব পাৰিলে।
এইবাৰ দেখ পি জি ভাড়া মই চাৰিহাজাৰ বুলি কম। লৈছে দুহেজাৰ, আমাৰ দুহেজাৰ। ল'ব পিজি চাৰি হজাৰ বুলি কম।
সে সেইবোৰহে সেইবোৰহে পইচা মা ধান্দা।
সদায় আকৌ চাঞ্চটো নাপাওঁ নহয়।
সদায় হয় বাৰু, সেইটোও হয় বাৰু, বাকী এপটো খোলা কিমান দিন হ'লতো এইপ। তোৰ খোলা কি ইমান দিন হ'ল।
এপটোতো বেছি দিন হোৱা নাই। এ আমাৰ ফুৰা প্লেন টা উলিয়াব লাগিছিলে গম পাৱ নাই।
অ এই এই সেই প্লেন টো কথাই পাতিবলৈ কল কৰি। আকৌ এই কি বুলি কয়। এনে মেঘালয় চেঘালয় ইমান গৰমো। মেঘালয়ৰ চেগালয়ে গৈ আহোনগোন।
মেঘালয় পাৰিবা। মেঘালয় প্লেন এটা আছে সেই অৰুণাচল অৰুণাচল যাব নোৱাৰিছাগে এতিয়া।
অৰুণাচল এতিয়ায়া অৰুণাচলৰ এতিয়া নাযাওঁ। মেঘালয় মানে এতিয়া ঠাণ্ডা জেগা কিছুমানত যাওঁ। মেঘালয় শ্বিলং তেনেকুৱা হ মানে তেতিয়া ভাল লাগিব। কণ ফুৰি মেলি পেলাই মানে এতিয়া। মই তহঁতিবাৰ খৰচ কৰিব নালাগে ময়ো গোটেইখিনি দি দিম বাৰু।।
তই গোটেইখিন নি দিবি নিকি?
উম, উম।
এ নাই মই দিম বুলি আহিছিলো।
এ হ'ব তই ইয়াত পিছৰ ট্ৰিপটো দিবি।
আহ হ'ব পাছতেো অকণমান এই মাজুলী যাব পাৰি কিন্তো এনেই বিচাৰিলে।
অ প পৰা যায় বেছি দূৰো নহয় ন।
বেছি দূৰ নহয় এইফালে দলংখন দলংখন অপেন কৰা নাই জানো।
ন দলং অপেন এ এতিয়া আকৌ মাজুল এতি আকৌ বানপানী হ'ব
অ অ অ সেইটো হয় বাৰু
উম চাই চাই লওঁ ৰ চাই লওঁ এই গিটাৰ লগতো পাতিবই লাগিব নেই কাই কাইলে মানে আজিয় অ মোৰ লণ্ডন যোৱা কথা আছিলে এই কলিৰ লগত এই কি বুলি কৰিবলৈ সেইটো তাৰ পৰাা পুপুলিও মোৰ লগতে যাব বাৰু উুলি কিবা সি ই সি ইউ এছ এ পটগাল যাব হ'ব ৰনাল্ডো আৰু তলৰ কিবা কথা আছিলে
অ মোৰ নালৰ লগত আছিলে বেছি লগতে আছে
অ তেন্ত ত পপুলতে যাব পাৰি অ নালাগেন দুটাই বেলেগ বেলেগে যা
নাই নাই ত তাৰমানে অকমান সেইত আছে ন বেয়া নামটা আছে ন পুখুলিী
অ অ সেইটো আছে বাৰু
মানে মানে মোৰ ইমেজটো বেয়া হৈ যাব মানে
উম সেই ইমেজ চিমেজ বেয়া কৰিব নোৱাৰি মানে অকলে অকলে যাবি
য আহ যে
উম উম এতিয়া এতিয়া নালাগে বাৰু সেইবোৰ কবলৈ
অ সেইটো নকম আৰু নহয় মোক কথাটো কৈছো ভাল কামে কৈছে ন ভাল কামে কৈছে এইটো গান কৰিছে ভাল কথা ন হেল্ল' হেল্ল' হেল্ল' কল হেল্ল' ন ক